হেল্ল'?
হেল্ল'?
হয়, নমস্কাৰ দাদা।
হয়, কওঁকচোন?
হয় আপুনি, হয় আপুনি ঘৰতে আছেনে?
মই অলপ আপোনাৰ ওলাই আহিছোঁ লগৰ দুজন মানৰ লগত।
হয়-হয়।
আপুনি ক'ত আছে বাৰু?
আপুনি সচাকেন আপুনি বিষৰ তললৈ গৈছে নিশ্চয়? হয় আপুনি নিশ্চয় তই ছেকেণ্ড বিশ বৃক্ষ তলৈকে গৈছে?
হয়। হেল্ল'?
হয়।
উম, বৃক্ষৰ ওপৰত আমাৰ চাঙৰ উপৰে গৈছোঁ এতিয়া।
হয়, বহুত বহু আপুনি বহুত সুন্দৰ কাম কৰিছে। হয়, ময়ো এতিয়া আমাৰ হয়-হয়, মইও এতিয়া উম, আৰে? মই এতিয়া এই বাঁহৰ তলতে আছোঁ বাৰু।
উম। বাঁহৰ তলত পুৰা ধুনীয়া হেল্ল'?
হেল্ল'? হয়, এতিয়া মই আপোনাক এটা বিশেষ দৰকাৰত ফোনটো মাৰিলোঁ।
কওঁকচোন?
হেল্ল'? এহ কালি হয় শুনি আছোঁ। কালিলৈ মানে মোৰ হয়, কালিলৈ আমাৰ এ ভণ্টিৰ জন্মদিন আছে।
হয়।
সেইবাবে মই আপোনাক এই ফোনৰ যোগেদি নিমন্ত্ৰণ জনালোঁ, মানে মোৰ এটা অসুবিধা হৈ আছে এই খেতি পথাৰলৈ গৈ মানে মোৰ স্বাস্থ্যটো বেয়া হৈ আছে। উ
হয়।
সেইকাৰণে মই যাব পৰা নাই, সেইবাবে আপুনি মোৰ আ, বহুত ভাল চিনাকি সেইবাবে মই জানোঁ যে আপুনি ফোনত মাতিলেও আহিব। সেইবাবে মই
হয়-হয় নিশ্চয়, নিশ্চয় যাম বাৰু। আপুনি এতিয়া কি কৰি আছে? ভাত পানী
মই বাঁহগছৰ তলতে এতিয়া বহি আছোঁ ঠাণ্ডা হাৱা মাৰি আছে।
হয়-হয়। মই ভাত পানী খালোঁ বাৰু, খালোঁ-খালোঁ, আপুনি?
ময়ো খালোঁ বাৰু, উম।
হয়, কিহেৰে খালে বাৰু?
মই পঁইতা ভাত আৰু লগতে বাঁহৰ গাজ খৰিছা।
হয়-হয়। বাঁহৰ গাছটো আপোনালোকৰ তাত পাই চাগে?
হয়, আমাৰ এইফালে বহুতো বাঁহৰ গাজ পোৱা যায়।
উম, মোক আছে যদি আপোনাৰ ঘৰত দিবচোন অলপমান?
হয়-হয়, দিম বাৰু।
উম, বাকী মা দেউতাহঁতৰ ভালেই আপোনাৰ পৰিয়ালৰ? হেল্ল'? হেল্ল'?
হেল্ল'? হয় স্বাস্থ্যটো বেয়া হৈ আছে।
হয়-হয়, মা দেউতাহঁতৰ ভালেই? মা দেউতাহতৰ ভালেই?
হয়, ভালেই। আপোনাৰ?
আমাৰো ঠিকেই থাকে চলিছে আৰু মাজতে মাজতে আমাৰ উম, বাবাৰ অকমান গা বেয়া হৈছিলে। হা? মই আজি মাটি দালি আৰু ঔটেঙা আঞ্জাই খালোঁ। মই আপোনাৰ মাটি দালি আৰু ঔটেঙা আঞ্জাৰে ভাত খালোঁ। লগত আলু পিটিকা। শুনা-শুনা পাইছে?
শুনিছা নে?
এতিয়া শুনিছো। মোৰ মাতটো শুনা পাইছানে নাই বাৰু?
উম অকমান ভাল জেগালে ওলাই যাওঁ মুকলি জেগালে।
হয়, হয় নেটটো পোৱা নাই। কাৰণ
হয় আপুনি ৰখি দিয়ক সেইকণতে।
হয়। হেল্ল'।
হয় এতিয়া ভালকৈ শুনিছো। হয়, এতিয়া আপুনি কিহে ভাত খালে মোক নক'লে।
মই আপোনাৰ মাটিৰমাহ আৰু ঔটেঙাৰ দালিৰে খালোঁ।
হয়, হয় বহুত সুন্দৰ খাদ্য হয় আপুনি বহুত সুন্দৰ খাদ্য খাইছে।
হয়, হয়।
হেল্ল, হয় আৰু এটা বিশেষ দৰকাৰত আছিলে। হয়, শুনি আছো আৰু এটা কথ থা যে মই শুনিবলে পাইছো আপুনি অতি সুন্দৰভাৱে উম এ ভাও ভাওৰ প্ৰশিক্ষণ দিয়ে।
হয়, হয়। মই আপোনাৰ দুহাৰৰ প্ৰশিক্ষণ দিওঁ।
হয়। আমি মানে আমাৰ ৰাইজে এটা সৰু সৰু চামৰ এট টা দোহাৰৰ দল গঠন কৰিছে আৰু তাত এজন অ এ আপোনাৰ দৰে এজন ভাল মানে শিক্ষক মা নে দোহাৰ শিকাব পৰা মই ভকত পোৱা নাই। সেইবাবে মই আপোনাক ক'লো আপুনি পাৰে যদি আমাৰ সেই শিশু কিজনক আপুনি দোহাৰটো শিকাই দিব। মইও বহুতো আনন্দিত হম।
হয়, নিশ্চয় শিকাম কাৰণ আমাৰ অসমীয়া প্ৰজন্মই এতিয়া ভাওনা পাহৰি গৈছে। হেল্ল'।
হয়, হয়।
নিশ্চয় মই নিশ্চয় আপোনালোকৰ গাঁৱৰ মই ল'ৰাকিটাক দোহাৰ শিকাম বাৰু। হেল্ল', কাৰণ আমাৰ আমাৰ অ আমাৰ অসমীয়া সংস্কৃতিওটো জীয়াই ৰাখিব লাগিব।
হয়, হয়। আমি আমাৰ হয়, আমাৰ যদি আমাৰ এই বয়সস্থ যুৱক ডেকা ডেকাচামৰ লোকে যদি আমাৰ এই ভাওনা সংস্কৃতিটো যদি ৰা ৰাখি নথয় তেতিয়া আমাৰ এই নৱপ্ৰজন্মৰ অ শিশুসকলে বা ছাত্ৰসকলে এই ভাওনা সংস্কৃতিটো কেনেকৈ ৰাখিব হয় নে নহয়? সেইবাবে আমিয়ে সেইটো, হয়।
সঠিক কথাই কৈছে এইটো।
হয় আপুনি ৰখি দিয়ক। এইটো আমাৰ বেছি দিছ ডিঞ্চ হলে আমাৰটো দহ মিটাৰ বেছি ডিচটেন্ঞ্চ হৈ গ'লে আমাৰ ফোনটো ভালদৰে শুনা নাপায়।
হয়।
হয়, এতিয়া আৰু এটা আপুনি মোক কালি আপুনি মোক কৈছিলে যে আপোনালোকৰ গাঁৱৰ পৰা সাত, দহজনৰ ভিতৰত আপোনালোকে ভ্ৰমণ এটা উলিয়াইছিলে। তাৰ বিষয়ে মোক আকৌ এবাৰ ভালদৰে কৈ দিয়ক।
ভ্ৰমণটো আপোনাৰ আমাৰ এ জুবিন ক্ষেত্ৰলৈ নিয়াৰ কৰিছো মানে, আপোনাৰ মাচুলটো আঠশ টকা।
হয়, বহুত ভাল কাম কৰিছে। মই হয়, মই বহুত দিনৰ পৰা মই ভাবি আছিলো যে জুবিন ক্ষেত্ৰলৈ এপাক যাব লাগিব। আপুনি য যে যেতিয়া ক'লে আপুনি জুবিন ক্ষেত্ৰৰ কথা। মই নিশ্চয় যাম। লাগিলে মই আপোনাক আঠশ টকাৰ ওপৰত মই পইচা দিম, তথাপিও মোক নিব।
অ, হয় নিশ্চয় নিম। কাৰণ আমাৰ জুবিন দা আমাৰ মাজত নাই।
হয়, হয়। সেইবাবে মই নিশ্চয় যাম।
আপুনি জুবিন দাৰ বিষয়ে কিবা ক'ব বিচাৰে নেকি?
হয়, মই সৰুৰ পৰাই মই জুবিন দাৰ গান শুনি মই ডাঙৰ-দীঘল হৈছোঁ আৰু জুবিন দাৰ মই চব ক্ষেত্ৰতে ভাল পাওঁ। জুবিন দাৰ ডাইলগ থৰিম। আৰু তেখেতৰ গান আৰু তেখেতৰ চবতকে ভাল লগা বস্তুটো হৈছে তেখেতৰ হাৰ্মিংটো। তেখেতে যেতিয়া হামিংটো দিয়ে সেই ৰাইজৰ সেই আমি শুনি থকা ৰাইজৰ গা নোম থিয়হি যায়। তেখেতে ইমান এটা সুন্দৰ হামিং দিব পাৰে, সেই হামিংটো এতিয়ালৈকে দিব পৰা কোনো লোক ওলোৱা নাই জুবিন দাৰ দৰে আৰু
আমাৰ আমাৰ অসমখনৰে গৌৰৱ হৈছে সেইটো জুবিন দাই যেন কৰি থৈ গৈছে।
হয়, এতিয়া জুবিন দাক চিনি নোপোৱা মানুহ নাই আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডত। আমাৰ পৃথিৱীত জুবিনদাৰ ওপৰত প্ৰতিখন দেশে এতিয়া জুবিন দাৰ মৃত্যু হোৱাৰ পিছতে প্ৰতিখন দেশতে আমাৰ জুবিন দাৰ গান প্ৰচলিত হৈছে।
হয়।
হয়, আৰু মই মই এটা বহুত সেইটো কথালে মোৰ বহুত দুখ লাগিলে যে আমাৰ চৰ কাৰে জুবিন দাক ন্যায়টো দিয়া নাই।
পৰা নাই, হত্যাকাৰী কেইজনক এতিয়ালৈকে ন্যায় দিব পৰা নাই। সেইটো কিন্তু বহুত ডাঙৰ কাম কৰিছে চৰকাৰে।
হয়, জুবিন দাক হয়, ন্যায়টো দিয়া হেঁতেনে। দিয়া ন্যায় দিয়া হেতেনে আমি বহুত সুখী হ'লোহেতেনে। আমাক ন্যায়টো দিয়া নাই বাবে আমাৰ মনত বহুতো দুখ। দে
উম। হ'লেও আমাৰ অসমৰ ডেকাসকলে জুবিনদাৰ ন্যায় লৈ বহুতো কাম কৰি আছে।
হয়, হয়। হয়, আপুনি কওঁকচোন।
উম জুবিন দাৰ ন্যায় টো যেন সোনকালে পায়। সেইটোৱে আমি বিচাৰিছোঁ আৰু
হয়, হয়।
বাকী আপোনালোকৰ ককাঁ আইতাৰ ভাল।
হয়, আমাৰ ককাঁ আইতাৰ স্বাস্থ্য পাতি ঠিকেই আছে বাৰু, এতিয়া আমি ককাঁ আইতাক ইমানতো কষ্ট দিয়া নাই, সেইবাবে অতি সুন্দৰভাৱে এ জীৱন যাপন কৰি আছে এতিয়া, আৰু মোৰ স্বাস্থ্যটো অতি বেয়া হৈ আছ যে মই, এই আমাৰ এটা বহুত ডাঙৰ অসুবিধা হ'ল, যে এই আমাৰ নদীৰ কাষতে আমাৰ এটা মাথাউৰি আছে। মাথাউৰিটো এই পানীৰ প্ৰকোপত মাথাউৰিটো ছিগিলে। সেইবাবে আমাৰ পথাৰত অতি এ গোটেই মানে পানী-পানী হৈ গৈছে। সেইবাবে পানীত নামি- নামি খেতি কৰোতে আমাৰ দেহাৰ এ জ্বৰ হ'বলৈ লৈছে, বহুতো লোক চবৰে জ্বৰ কাহঁ পানি লগা হৈছে, হয়।
বানপানীয়ে চাগে আপোনালোকৰ খেতি পথাৰ নষ্টও কৰিছে।
হয়, নিশ্চয় কৰিছে আমাৰ বহুতো অসুবিধা হৈছে সেই ফলত। আমি এতিয়া আমি ৰুই থৈ আহিলোঁ, পিছ মুহূৰ্ততে আমাৰ সেই ৰুই ৰুই থৈ অহা এ ধান গছ পানী উতুৱাই লৈ যায়, তেনেকুৱা হৈছে। আৰু হ'ব, এতিয়া আমি আৰু এটা বেলেগ পথাৰলে যাওঁ, উম, যে আমাৰ এতিয়া আমাৰ পূজা আহি আছে এতিয়া, পূজাৰ বিষয়ে আপুনি দুই এষাৰ ক'ব নেকি।
এ পূজাৰ বিষয়ে মোৰ ইমান এটা এ তাৰমানে উম, ক'ব নোৱাৰো, হ'লেও ক'ম বাৰু।
হয় কওঁক, হয় কওঁক।
হেল্ল'।
উম, উম।
উম, আপুনিয়ে ক'ব পাৰিব নেকি‌ বাৰু, মোৰ কোৱাটো অকমান অসুবিধা হ'ব।
হয়, হয়- হয় মই কম বাৰু নিশ্চয় এতিয়া আমাৰ পূজাটো আহি আছে। পূজাতো ক'ব গ'লে বেংগলী সম্প্ৰদায়ৰ এটা অতি গুৰুত্বপূৰ্ণ উৎসৱ হয়, সেয়ে তেওঁলোক সেই দেৱীক পূজা কৰি আহে, এ সেইবাবে তেওঁলোকে পূজাটো অতি সুন্দৰভাৱে আয়োজন কৰে।
হয়- হয়।
হয়। আৰু এতিয়া কিছুদিনৰ পিছতে আমাৰ আকৌ আহিব এতিয়া, এ কাতি বিহু আহি আছে আমাৰ। হয়-হয়, আমাৰ হয়, এইটো আমাৰ তিনিটা বিহু আমাৰ অতি এ
গুৰুত্বপূৰ্ণ।
তিনিটা বিহু আমাৰ গুৰুত্বপূৰ্ণ আমি, হয়। আমি সেই বিহু তিনিটা যদি এ ভালদৰে পাতিব নোৱাৰোঁ, আমাৰ বছৰটো লৈ আমাৰ মনটো উম, বেয়া হৈ থাকে, হয়, আমি সেইবাবে আমি এই তিনিটা বিহু আমি অতি অ সুন্দৰভাৱে আমি আয়োজন কৰিব লাগে, এতিয়া আমি আপোনাক মই এটা কথা সুধো, আপুনি বেয়া নাপাব আপুনি যদি উম, তিনিটা বিহুৰ বিষয়ে এফাকি হ'লেও কথা কয় মই অতি গৌৰাম্বিত
হয়, এ আপোনাৰ আমাৰ বহাগ বিহুটোক ৰঙালী বিহু বুলি কোৱা হয়।
হয়।
হেল্ল', এই- এই ৰঙালী বিহুতে আমাৰ তাৰমানে গোটেই ডেকা গাভৰুৱে মিলি হুঁচৰি গাও।
তাৰপিছত এ হুঁচৰি গায়, আমাৰ যোনখিনি উম, পইচা উঠে সেইখিনি ভাগ কৰোঁ। আৰু আপোনাৰ কাতি বিহুক কঙালী বিহু বুলি জনা যায়, কাৰণ কঙালী বিহুৰ অৰ্থ এইটোৱে যে, এ আপোনাৰ যেতিয়া মাটি ৰুৱে সেই পথাৰত ভঁৰালত ধান নাথাকে, আৰু উম, কঙালী ইমান এ ধান চান ভৰালত নথকা হয়।
হয়-হয়।
সেইটো কাৰণ পাই কঙালী বিহু বুলি কোৱা হয়, আৰু আপোনাৰ মাঘৰ বিহুতোক ভোগালী বিহু বুলি কোৱা হয়, কাৰণ আ